হেল্ল', কি খবৰ? ভালনে?
অহ ভালেই, আপোনাৰ?
ভালে, এতিয়া কি কৰি আছা?
এয়া ৰাস্তাত ৰৈ আ আছো।
হয় নেকি? খোৱা-বোৱা কৰিলা?
অ', চাহ খালো, চাহ খাই ভাত-পানী বনাই থৈ দিছো। খোৱা নাই আৰু ছোৱালী কিটা ইস্ কুলত গ'ল। সৰু ছো সৰু ছোৱালীজনীক লৈ অলপ ফুৰিব আহিছো। আজ
মানে ইতা কি তৰকাৰী বনাইছা? অহ।
আজি নিৰামিচ বনাইছো ৰ'ব। কালি ল'ৰাটোৱে মাছৰ তিতা আনিছিলে। কালি মাছৰ তিতা আনিছিলে ল'ৰাটো, সেয়া মাছৰ তিতা ভাজিলো।
কেনেকে বনাইছা মাছৰ তিতাটো।
কেঁচা জলকীয়া কাটিছো, নহৰু কাটিছো, পিয়াঁজ দি
আমিও তেনেকৈয়ে দিওঁ বাৰু হয় নেকি তেলত ভাজি লৈ আগে হেৰিত আগে পিয়াঁজ খিনি ভাজি নোলোৱা জানো।
অ পিয়াঁজ চিয়াজ তেল চেল ধুনীয়াকে ভাজি লৈ মছলা পূৰা কাঢ়া কাঢ়া হেৰি কৰি লৈ তাৰপিছত কেনেকে বনাই আপুনি।
অ আমি কেনেকে হেৰি বনাও বনাও জানা হেৰি পিয়াঁজখিনি আগে তেলত ভাজি লওঁ
হয়।
ভাজি লৈ তাৰপিছতহে হেৰি আ হেৰি দিওঁ জলকীয়া গুৰি অলপমান দিওঁ, কেঁচা জলকীয়া দিওঁ। দি লয় তাৰ পিছত হে কণীটো দিয়ক কণী কণী খিনি দিলে মানে কি হয় জান ফুটি ফুটি উঠে।
অ মই কণী কণীটো সেনেকে নহয় গুড়া জলকীয়া নিদো মই অলপ গুড়া জলকীয়া নিদো মই কেঁচা জলকীয়া দিও গুড়া জলকীয়া দিলে
অ গুড়া জলকীয়া গুড়া জলকীয়া দিলে মানে অকমান ৰংটো উঠে যে, সেইটো কাৰণে ভাল পাওঁ। এ, ভা কেঁচা জলকীয়া দি থৈদিলে আ
হয়, হয়, হয় মই কেঁচা জলকীয়া দিয়ে বেছি ভাল পাওঁ। মই গুৰা জলকীয়া নেদো। গুৰা জলকীয়া দিলে, মই
কেঁচা জলকীয়া খোৱাতটো, কেঁচা জলকীয়াতোৱে খোৱাতটো বেছি ভাল পেটৰ কাৰণে। কিন্তু, এতিয়া আমি ৰংটো মিচ জামদে সেইটো কাৰণেহে এতিয়া সনেকে বনাম, মই আজি স্কুলত গলো। গাটো ভাল নাই। দিলোঁ গুচি আহিমানে ৰাতিপুৱা ৰান্ধি বাৰি থৈ গৈছো, পটল ভাজিলো। দালি বনালো। তাৰপিছত। তাৰ পিছত আকৌ, কণী পিঠা বনালো। খিনি এতিয়া আকৌ গুচি আহিলো। গুচি আহি, এ আৰু বোলে তোমাৰ খবৰ এটা ললোঁ। কি কৰি আছা? স্কুলত কালি মানে পিতি পজা- হৈছিল। প্ৰীতি ভূজন হৈছিল যে বহুত গা যেনেকে কমেও, এশটা মান মানুহ হৈছে ল'ৰা ছোৱালী ষ্টুডেন্ট সহ এতিয়া মানে আপোনালোক কৰবা আহিছে এতিয়া পানীত দিয়া, ভাত দিয়া একদম সেয়া কৰোতে বহুত হেৰিত দেৰি হৈ যায় তস্কুল পৰা আহতে চাৰিটা বাজি গ'ল, সেইটো কাৰণে এতিয়া, আজি বহুত গাটো বেয়া লাগি আছে। ব বাইদেউ কলো আৰু, বোলো আজি নবনাও দিয়ক। উ', দেখি জনীয়ে বনাই যদি বনাব আৰু এতিয়া মই মানে গুচি আহিলো, এতিয়া কালি মানে আৰু
এইবিলাক আৰু স্কুলৰ-স্কুলৰ গাৰ্জেন-চাৰ্জেন হলে স্কুলৰ কামো হলে বহুত দিগদাৰ
আজিকালি বহুত নিয়ম মানে
অ নিয়ম, আমাৰো এতিয়া গ্ৰুপত-গ্ৰুপত এতিয়া দি আছে তেওঁ ব্যায়াম কৰিব লাগে, কিবা কৰিব লাগে আজি
তাতে আকৌ হেৰি নিৰামিষ ভাতে খুৱাইছো যেনিবা মাছ মাংস খুওৱা নাই নিৰামিষ ভাত মানে খুৱা হেৰি, ৰঙালাও আৰু চয়াবিন আকৌ মটৰ, আ সেনেকে দি বা আলু দি এনেকে এখন ভাজিছো।
অ', এনেকে
ছত আকৌ তিয়হ, অঁ বহুত ভাল লাগিছে। খাই এগাল যেন বিলাকে খুজিয়ে আছে-খুজিয়ে আছে, আকৌ দালি, খিচিৰি বনাও, হেৰি অ' মঙ্গলবাৰে খিচি বনাও। তাৰপিছত আৰু শনিবাৰ বনাও। এতিয়া মঙলবাৰে মানে খিচিৰি বনালে ল লি খিনিয়ে খাব নোখোজে যে, আমি শুকান পোলাও বনাই দিও। হেৰি, মটৰ দি কেনে একদম মচলা-চছলা দি, চব হেৰি খিচিৰি সেনেকে খিচিৰি নবনাও, এ শুকান পোলাও বনাই দিওঁ।
হয় আগতেতো ইমান হেৰি নাছিলেই, ফেচিলিটি নাছিলেই এতিয়া চৰকাৰৰ ফালৰ পৰা চব বস্তু
অ', এতিয়া চৰকাৰ ফালৰ পৰা দিয়ে, ইউনিফৰ্ম দিয়ে দুযোৰ দুযোৰ দিয়ে অ' কৈ পিনে এডমিছনৰ পইচাও নালাগে আগতে পৰীক্ষা ফিজ লাগে, এতিয়া একো নালাগে।
অ, এতিয়া এতিয়া ভাল হৈছে কিন্তু আগ
আকৌ হেৰি পঢ়িও দিয়ে।
অ', চবফালে পইচা পায়ো সুবিধা, বহী, কলম, চব তো একে চৰকাৰ ফাল
কলম বা নিদিয়ে কলম কিন্তু আও কলম নিদিয়ে আমাৰ বাইদেৱে কিন্তু কলম এতিয়া ল'ৰা ছোৱালী মাজ মাজে মাজে একদম এটা এটা কলম দিয়ে, তাৰপিছত আকৌ কাঠ পেঞ্চিল দিয়ে। লবাৰ দিয়ে, অ হেৰি দিয়ে বাইদেউৱে আমাক ভগায়ে থাকে। আকৌ খোৱা বস্তু
অ, নিজৰ নিজৰ পকেটৰ পৰা ভৰাই, নাই নিজৰ পকেটৰ পৰা দিয়ে নাই হেৰি কি চৰকাৰ ৰ ফালপা দিয়ে।
নাই নাই, হেৰি নিজক পকেটৰ পা দিয়ে আমাৰ বাইদেউ খিনিয়ে, আকৌ ল'ৰা ছোৱালী খিনিক মানে খোৱা অ মৰমতে দিয়ে আৰু ল'ৰা ছোৱালী খিনি কই এ বেলেগত দিয়াতকৈ এয়া সু ল'আ ছোৱালীক দিম। বা ভাল হ'ব কি ভাল, বাইদেউজনী মানে বহুত ভাল। সেইটো কাৰণে ধৰি ল, আকৌ ল'ৰা ছোৱালী বিলাকে এ আহিয়ে বাইদেউ একদম মটন দিয়া মটন দিব আ অক কিছুমানে হেৰি আনে, হজমলা পেকেট আনে, তামোলৰ পেকেট আনে, বাইদেউৰ পেট ভৰিয়েই যায় ৰাতিপুৱাই। বাইদেউয়ে নিজে খুৱাই যেতিয়া
অ, বাইদেউ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা হেৰি কৰে আৰু ল'ৰা ছো লি ছাত্ৰ খিনিক, অ' ভাল লাগে সেনেকে কৰিলে ল'ৰা ছোৱালী খিনিও পঢ়া শুনাৰ কাৰণেও ভাল হ'ব, মন
অ' পঢ়া শুনাটো, পঢ়া শুনাটো বাইদেউ বহুত ক ত্ব দিয়া
অ' সেনেকে হ'লে ভাল। ল'ৰা ছোৱালী খিনিও মৰমটো পালে, ল'ৰা ছোৱালী খিনি মৰমটো যেতিয়া পাই বাইদেউও তেতিয়া কালি বাইদেৱে মোকটো লিখিব দিছে তমোক
অ' সেয়া তেনেকে লিখি আনিব দিয়ে যে, বেলেগ বা বাইদেউহঁতে লিখিব দিলে নিলিখ থাকিলেও এ এ আমাৰ হেড বাইদেউ গৰাকীও যি কৰিব দিয়ে মানে কৰিব দি এ এখনি এতিয়া বহিত এইখিনিতে বহি থাকিব।
হয়, হয়, মনটো ভাল লাগে আকৌ নিজৰ নিচিনা লাগে ম ম মৰম।
অ' কালি এতিয়া ইয়ে কালি এতিয়া ইটো ল'ৰা ছোৱালীয়ে আম আনি দিছে জামুক আনি দিছে। তাৰ পিছত আকৌ হেৰি আম লোকো। এ আমলখু আনি দিছে এ' মোনা ভৰি গ'ল, কালিও একদম বেগ ভৰিয়ে গ'লগৈ।
হয় হয়, সে বাইদেউ, বাইদেৱে কিমান ভাল লাগিছে জানো ল'ৰা ছোৱালীক
এ' বাইদেউ বহুত ভাল লাগিছে মোৰ ল'ৰা ছোৱালী খিনি ইমান ভাল। পাই ইমান মৰম কৰে। আপুনি মৰম কৰে কাৰণে আপোনাক মৰম কৰে আপুনি যদি মৰম নকৰিলে সেদিনা কম
অ', আপুনি উহ্, আপুনি এতিয়া ঘৰৰ নিচিনা লাগে ঘৰৰ শিশুৰ নিচিনা কিমান মৰমত ৰাখিছে।
আমাকো মা বাইদেউ মৰম কৰে, এতিয়া খালি ইমান কষ্ট হৈছে দেখি আজি কষ্ট মিঠাই চিঠাই আনিছিলোহেতেন। মই আহো দে, হেৰি দোকান বন্ধ অ তেল বন্ধ, সেইটো কাৰণে কালি আনি দিম বাইদ' ইমান কষ্ট কৰিছে। কৰ লগত? সেইকাৰণে মিঠাই এটা এটা খাব আপোনালেকে, এতিয়া দিক নিদিওঁ এতিয়া কৈছে তো কৰাতে ভাল লাগিছে!
হয় হয় কিমান? ভাল লাগিছে মনতটো। ফ্ৰী হৈ গৈছে বাইদেউ মনতটো ঘৰত যায়ও মনতটো ভাল লাগিল। তাকে মোৰ ল'ৰা ছোৱালী খিনি পঢ়া শুনা কাৰণে মোৰ ল'ৰা ছোৱালীখিনি মোক কিমান আগ্ৰহ দিয়ে?
আপোনাৰ আগ্ৰহ কৰে ল'ৰা ছোৱালী খিনিয়ে বহুত ভাল পায়। আৰু হেৰি আজি আবেলি ফুৰিব যাবা নেকি? উ
আপুনি ওলাব!
মই যাম বুলি ভাবিছো চাৰিটামান বজাত যাম।
আপুনি আহিলে মই মানে এতিয়া মই মানে এতিয়া ঘৰত কামৰ কাৰণে কাম বন খিনি কৰি ছোৱালীজনীক
এতিয়া মানে যি কাম আছে কৰি লোৱা ছোৱালীও স্কুলৰ পৰা আহি লওক! খাই বৈ লৈ সেইকাৰণে চাৰিটা বজাতো তেতিয়া একো কাম নাথাকে! তেতিয়া তেতিয়া যাম বুলি ভাবিছো? গাড়ী এখন ঠিক কৰিছো এতিয়া আম এই কিবা কিনি অলপমান বজাৰ কৰিম
হয় হয় হয় ওলাব
নতুন নতুন দোকান বন্ধ নতুন দোকান খুলিছে একদম বহুত আধা দামতে পোৱা যায় ফি বহুত ধুনীয়া ধুনীয়া কাপোৰ আমাৰ সৰু ছোৱালীজনীয়ে ডাঙৰ ছোৱালীজনীৰ কাৰণে ফ্ৰক এটা আনিছে যিটো চাৰিশ টকা সেই সেইটো দুশ টকাত পোৱা যায়।
হয় হয়
পাঁচশ পাঁচশ টকাত পোৱাতো আঢ়ৈশ টকাত পোৱা যায় সেনেকা আধাৰ দামত ধুনীয়া ধুনীয়া ফৰ্ক ওলাইছে আকৌ কুৰ্তি বিলাক ওলাইছে তোমাৰ ছোৱালীজনীক সোণ বজাৰ বজাৰ আনিয়ো ইমান দাম
অ অ মই মই বজাৰতে যাই পেলাই আনিম দিওঁ এতিয়া মই মানে ঘৰত দি এনে বেপাৰী আহিলে ঘৰত ৰাখো, এনে বজাৰত যাই আনি দিওঁ। মই এনেকে ফুৰিব যোৱা নাই লগ নাপাওঁ না। লগ
অ' আজি, আজি যাম দিয়া আজি এতিয়া আনিব পাৰিবা অ' বহুত, বহুত কম দামত বস্তু দি আছে বোলে। আকৌ ওচৰতে বোলে কিবা বাণিজ্য মেলা নে কি হয় বোলে, মেলাতো ধুনীয়া-ধুনীয়া হেই ওলাইছে বোল একদম বস্তু এ মণি-হাৰী বিলাক অ' যাম হেৰি খাৰু-মণি মোৰ মানে বিশেষ কে কাকৰ লাগে এতিয়া মই যাবও বেয়া পাওঁ মই কিনো যোৱা যায় পোৱা নাই বাও তথাপিও এতিয়া তুমি গ'লে মানে তোমাকে পঠাই দিম মই ৰখি থাকিম
অ মোৰ লগতে ওলাব মই এনে বজাৰ-চজাৰ যাই থাকো, সেই খিনি বস্তু
অঁ', তুমি আকৌ হেৰি তোমাক লগ ধৰিছো কিয় জানে তুমি যে দাম দ মাৰিব পাৰা, মই আকৌ
হয় হয়, হয় হয় মই যায় থাকো না মানুহে মানে মোক দে দেখিলে তেতিয়া কয় আওঁ, বাইদেউ আহিছে ন বস্তুটো দিয়া ইমান দামা-দামী নকইবা
অঁ' অঁ', তোম সেই সেইটো কাৰণে ভাল লাগে, সেইটো কাৰণে তোমাক লগ ধৰিছো এনেই ন'হলে আমি ইমান বুজি নাপাওঁ যে, আমি ইমান বজাৰ সোমাই পোৱা পোৱা নাই তুমি আকৌ সদায় যায়ে থাকা
অঁ' মই নগলে নহয়, মই যাব লাগেই আপুনি ওলাব, টাইমটো দিব ক'ব মোক, কিমান টাইমত যাব
এ চাৰিটা, চাৰিটা বজাত যাম কিন্তু নোযোৱা নোযোৱা কৰিব নোৱাৰিবা কিন্তু যাবই লাগিব এতিয়া
কৰিব না মই ঠিক কৰিম
অঁ', এতিয়া মই এতিয়াও ঠিক কৰা নাই, তোমাৰ যদি চিনাকি আছে কৈ থৈ দিবা ন
চিনাকি আছে এতিয়া সেইখিনি সময়ত পাওঁ নে নাপাওঁ, তেওঁ এবাৰ মই কণ্টেক্ট কৰি চাম। যদি পাই যাওঁ তেনেহ'লে আপোনাক মই ফোন
অঁ' এবাৰ তুমি তেওঁক সুধি চাবাচোন বাৰু
অঁ', আৰু যদি আপোনাৰ মই নাপাওঁ, আপুনি অকনমান চেষ্টা কৰিব আপোনাৰ চিনাকি আছে
অঁ', সোনকালে খবৰটো দিবা, তেতিয়া মানে সোনকালে খ খবৰটো দিলে তেতিয়া মই, তেতিয়া টিকেট কৰিব পাৰিম ফোনৰ নম্বৰ আছে, মোৰ দুখন-তিনিখন গাড়ীৰ ফোন নম্বৰ আছে। এ এতিয়া যদি তোমাৰ চিনাকি হ'লে ভাল আৰু তেতিয়া আৰু।
অঁ, ' অঁ, ' আছে চিনাকি এতিয়া মানে
এতিয়া নহলে হব দিয়া তোমাৰ কাম খিনি কৰিলওঁ তাৰপিছত হেৰি যাব লাগিব যদি এতিয়া।
হয়, হয়, হয়, হ'ব দিয়ক অঁ, ৰাখা।